ইষ্ট গোৱা।
হয়, ভালনে তোমাৰ?
মোৰ ভালে দিয়া, তোমাৰ কোৱা?
আছো আছো ভালে। কি কৰিছা পিছে?
এনেই আছো, তুমি কি কৰিছা?
মই তোমাৰ এই অলপমান বাহিৰত গৈছিলো, এই ৰা ৰবা এইমাত্ৰ। মানে যিটোহে ধূলি, বালি একেবাৰে বাহিৰত তোমাৰ থাকিব নোৱাৰি বেছি সময়। মানে মোকো সোনকালে কামখিনি শেষ কৰা আৰু ঘৰলৈ যাওঁ আৰু।
হয়, হয়। চাহ - পানী খালা?
খালো, খালোঁ। এই ভাত- পানী বনাই-বনাই পিনে গৈছিলো। তাকে ভাবিছিলোঁ মানে হা!
কোৱা, কোৱা, কোৱা?
হয়। তাকে ভাবিছিলো মানে, কি কবা আজিকালি মানে আমাৰ চাৰিওফালৰ পৰিৱেশটো ইমান দূষিত হৈ গৈছে। মানে যিপিনে চোৱা বা ওলাই বাহিৰলৈ ওলাই গ'লে মানে বিশুদ্ধ পৰিৱেশ এটা নাপাওঁয়ে নে কি কোৱা?
হয়-হয়-হয়, তুমি ঠিকে কৈছা। কাৰণ ধ ধৰি লোৱা, আমি এতিয়া য'ত য'ত ক'ৰবা লাণি ওলাই-ওলাই গ'লো, আমি চক- চকতে গ'লো বা ক'ৰবাতে গে
হয়। তোমাৰ নেটৱৰ্ক ভাল নহয় নেকি? তোমাৰ কথাখিনি শুনা পোৱা নাই।
শুনিছানে তুমি?
অ শুনি
হয়, কি কৈ আছিলা তুমি? মই
মানে ধৰি লো অ মানে ধৰি লোৱা আমি ধৰি লোৱা চ ক চব ফুৰিলৈ গ'লো আমি ক'ৰবাত, ক'ৰবালৈ ফুৰিবলৈ গ'লো য'তে দেখা পালো। ধৰি লোৱা বিভিন্ন ধৰণৰ ৰাস্তাৰ কাষত, ৰাস্তাৰ কাষতে আমাৰ জাবাৰ জোথাৰ বোৰ পেলাই থে থৈ দিয়ে কিন্তু আচলতে সেইবিলাক থবা নালাগে। তুমি কি ভাবা তাৰে ওপৰত?
সঁচাকে মানে তোমাৰ মানুহবিলাক, যিমান দিনক দিনে যিমানে ধৰা শিক্ষিত হৈ গৈছে সিমানে বেছি মানে তেওঁলোকে এই অশিক্ষিতৰ নিচিনা কামবিলাক কৰি থা দে, আজিকালি আমি দেখা পাইয়ে থাকো দিয়া। তুমি ঠিকেই কৈছা এইটো কথা যে আও মানে মানুহবিলাকে ক'বাত খালী ঠাই পাবহে লাগে তাতে মানে তেওঁলোকে আৱৰ্জন আ-আৱৰ্জনা পেলোৱা মানে আৰম্ভ কৰি দিয়ে। সেইটো মানে ধৰা চৰকাৰী ভাৱে একো স্থানো মানি দিয়া নাই যে তাতে আৱৰ্জনা পেলাব পাৰিব বা জি এম চি বুলি। কিন্তু তেওঁলোকে আৱৰ্জনাবোৰ পেলাই একেবাৰে দম কৰি দিয়ে যাৰ ফলত ধৰা এই চৰাই-চিৰিকটিয়ে হওঁক বা জীৱ-জন্তুৱে সেই আৱৰ্জনাবোৰ কঢ়িয়াই আনি ৰাস্তা-ঘাটে পেলাই আৰ য'ত মানে ধৰা মানুহবিলাকে সেই তাৰে উম তাৰ ফলত মানে ধৰা আমি মানুহবোৰে সেই সময় মানে এই সমস্যাবিলাকৰ সন্মুন-সন্মুখীন হবলগীয়া হয় আৰু লগতে তোমাৰ চোৱা আমাৰ এ মানে এতিয়া বায়ুটো ইমানে দূষিত হৈ গৈছে যে তোমাৰ এই আমাৰ যে ৰাস্তাত আজিকালি তুমিতো দেখাই পাইছা সকলো মানুহৰ ঘৰৰ ঘৰে ঘৰে তোমাৰ দুখন, তিনি খনকে গাড়ী থাকে। এত আৰু সেই ইয়াৰ ফলত তোমাৰ তেওঁলোকে যে তিয়া বাহিৰলৈ ওলায় গাড়ী, মটৰ লৈ পিনে। সেই গাড়ীৰ পৰা যিবিলাক ধৰা তোমাৰ লেতেৰা দূষিত মানে এই গেছ ওলায় কাৰ্বন মন অক্সাইড, সেই গেছবিলাকে তোমাৰ আমাৰ ধৰা যিটো বায়ুমণ ডলৰ লগত মিহলি হৈ গেছবিলাকে আমাৰ বায়ুতো পুৰা দূষি ত কৰি দিয়ে আৰু যিহেতু ধৰা, আমি এ বায়ু বা অক্সিজেন আমি উশাহত লওঁ, তেতিয়া সেই দূষিত বায়ু খিনি আমাৰতো দেহৰ ভিতৰতো যায় দিয়াচোন। আৰু ইয়াৰ ফলত আমাৰ ধৰা বিভিন্ন ধৰণৰ ৰোগৰো সৃষ্টি হয় হাঁওফাঁওৰ ৰোগ হওঁক, য-যকৃত তৰ ৰোগ হওঁক। বা এ শ্বাস নলীত এউম-ৰো শ্বাস নলীৰ ৰোগ হওঁক বিভিন্ন ধৰণৰ মানে ৰোগৰ সৃষ্টি হয়। আৰু যাৰ ফলত আমি মানুহ বোৰে সেই বিভিন্ন ধৰণৰ সমস্যাত ভুগিবলগীয়া হয় আৰু তাৰে পিছত আমি এই ডক্টৰৰ ওচৰত দৌৰি থাকিবগীয়া হয় বাৰে বাৰে নহয় নে?
হয়, হয়, তুমি ঠিকে কৈছা ধৰিলোৱা এতিয়া আমি ক'ৰবাত ফুৰিবলৈ গ'লো তেওঁ বিভিন্ন ধৰণৰ লেতেৰা জাবৰা আমাৰ অসমত কাৰ্বন ডাই অক্সাইড হোৱা বিভিন্ন ধৰণৰ বেমাৰ হৈছে ত- তুমি ক'লাই যি বেমাৰ হয় সেইবিলাক আমি এয়া হস্পিতালত দাহৰি থাকিব লাগে আচলতে সেইবাক আমি যা বৰ জোথাৰ বিলাক আমি নথবা আমি পু আমাৰ পুতি থৰিলেও ধৰি লোৱা বিভিন্ন মাটিবিলাক আমাৰ পচি বেয়া হৈ যায় মাটি বিলাক আমি তাতে খেতি কৰিব নোৱাৰো। কিবা ধৰি লও কিবা আকৌ এটা ব্যৱহাৰ কৰিব নোৱাৰো আচলমতে আমি সেইবিলাক পুৰিলেও আমাৰ বেয়া মানে এনেকুৱা হৈছে এতিয়া আমি থৈ দিব নোৱাৰো সেনেকুৱা হৈ গৈছে।
সঁচাকে, সঁচাকে একেবাৰে সঁচা কথা দেই মানে এ, ইমান লেতেৰা কৰি পেলাই মানে আমাৰ মানুহ বিলাকে পৰিৱেশতো তেওঁলোকে মানে ভাবি নাচিছে যে যাৰ ফলত মানে তেওঁলোকৰ মানে অ', লোকচান হ'ব। আৰু তেওঁলোকে সন-সন্মুখীন হবলৈ হব বিভিন্ন ধৰণৰ সমস্যা দেখা দিব আৰু চোৱা অকল এইটো অ', ধৰা আমাৰ চৰকাৰৰ দায়িত্ব নহয় যে চৰকাৰে ধৰা আমাৰ দেশখন বা আমাৰ উম, পৰিৱেশ টো চাফ চিকুণ কৰি ৰাখিব আমা এই আমাৰ দেশৰ একো একোজন নাগৰিকৰ সকলোৰে এইটো কৰ্তব্য যে তেওঁলোকে মানে নিজৰ এ ঠাইতো থকা ঠাই খন নিজৰ সমাজখন নিজৰ পৰিৱেশটো বা নিজৰ দেশখন চাফ চিকুণ কৰি ৰাখ- ৰাখক আৰু লগত যিমান পাৰে সিমান কম প্ৰদূষণ মুক্ত মানে এ যান বাহন ব্যৱহাৰ কৰা উচিত আৰু লগতে আজিকালি যে তোমাৰ চ-চৰকাৰে যে তোমাৰ এই অ', ইলেক্ট্ৰিক ভে-ভেহিকল ওলাই দিছে ইলেক্ট্ৰিক যান বাহন বিলাক ওলাই দিছে যে মই ভাবোঁ যে এইটো এক প্ৰকাৰে মানে তোমাৰ আমাৰ এ প্ৰদূষণ মানে কি বায়ু প্ৰদূষণৰ পৰা যথেষ্ট খিনি মানে সহায় এ সহায় কৰে কাৰণ যেতিয়া ধৰা তোমাৰ সে যান বাহন বোৰ মানে যান বাহনৰ যে সেই যান বাহনবোৰৰ পৰাতো তোমাৰ ধৰা এই দূষিত গেছ বোৰ নোলায় যাৰ ফলত ধৰ আমাৰ বায় প্ৰদূষিত নহয় মই ভাবোঁ যে লাহে, লাহে যদি তোমাৰ ধৰা এই পেট্ৰ'ল যুক্ত ডিজেল যুক্ত যেতিয়া গাড়ী মটৰবোৰ মানে নোহোৱা হৈ যাব বা লাহে লাহে যেতিয়া আঁতৰি যাব তেতিয়া মানে আমাৰ বায়ু যথেষ্ট পৰিমণে কম, কম প্ৰদূষিত হ'ব মই ভাবো যে চৰকাৰে ত'এটা মানে ভাল পদক্ষেপ মানে তেওঁলোকে লৈছে যে এই ইলেক্ট্ৰিক ভেহিকেল যান বাহনৰ মানে এই আমাৰ ব্যৱহাৰ কৰাৰ কাৰণে
হয়, হয়। হয় তুমি ঠিকে‌ কৈছা ধৰি লও এতিয়া আমাৰ ইলে্ট্ৰিক গাড়ী বিলাক ওলাইছে তেওঁলোকৰ মানে এতিয়া বিভিন্ন ধৰণৰ প্ৰূষণ নহয়। তেওঁলোকৰ পৰা কোনো ধৱা নলয় কোনো হেই নলয় তাত আইনত দিলে তুমি চাচ কৰি চলাব পাৰিবা এনেকুৱা পেট্ৰল ভৰাব নালাগে তেওঁ সেইবিলাকো প্ৰদুখন আমাৰ পৰা এতিয়া নহয় যোনটোখন গাড়ীৰ পৰা ধোঁৱাবিলাক ওলায় সেইবিলাকেদি আমাৰ প্ৰদূষণ নহয় এতিয়া যোনবিলাক ইলেক্ট্ৰিক গাড়ী ওলাইছে মোৰমতে ভালে হৈছে এতিয়া কাৰণ ধৰি লোৱা এতিয়া বিভিন্ন ধৰণৰ গাড়ী এটা মতে ক'বলৈ গ'লে হলে বিভিন্ন ধৰণৰ গাড়ী ইলেক্ট্ৰিক হ'লে মই ভাল পাওঁ। কাৰণ তুমি কি পাবা তাৰে ওপৰত?
হয় ঠিকেই কাৰণ ইলেক্ট্ৰিক যেতিয়া হ'ব তেতিয়া তোমাৰ কি হ'ব আ আমাৰ বায়ুতটো প্ৰদূষিত নহ'ব আৰু বায়ু প্ৰদূ হোৱাৰ ফলত আমি ধৰা মানুহ-মানুহবোৰে নিৰোগী হৈ থাকিব পাৰিম বা স্বাস্থৱান হৈ থাকিব পাৰিম। তাৰ লগতে আৰু এটা কথা মোৰ মনলৈ আহিছে। যে আমাৰ যে তোমাৰ এই ডাঙৰ ডাঙৰ উদ্যোগ বোৰ ব্যৱহাৰ মানে ব্য্ৱহাৰ হৈ থাকে। কলাখানাবোৰ ব্য্ৱহাৰ হৈ থাকে তাৰ পৰা যিবিলাক নিৰ্গত। বা বৰ্জিত ধৰা আৱৰ্জনা সেই আৱৰ্জনাবোৰ তোমাৰ পানীত যাই পিনে এএ এ মানে মিহলি হৈ যায়। তুমি চাবাচোন যেতিয়া যিবোৰ ধৰা ডাঙৰ ডাঙৰ কাৰখানা আছে বা উদ্যোগ আছে। সেইবোৰ বেছিভাগ তোমাৰ এই ডাঙৰ নদ নদীৰ ওচৰত স্থাপিত হ'ব বা তে পুখুৰী আহ হ্ৰদ তেনে তেনে কাষত মানে। স্থাপিত হ'ব বা খোলে তেওঁলোকে। যাতে মানে তেওঁলোক বৰ্জিতা আৱৰ্জনা সেইবোৰ পানীত পেলাই দিব পাৰে আৰু সেইবোৰে কি কৰে? পানীৰ লগত মিহলি হৈ পিনে পানীত ধৰা যিবিলাক আহ বিভিন্ন ধৰণৰ যিবিলাক তোমাৰ জলে জপট প্ৰাণী থাকে। বা জলজ পদাৰ্থ থাকে সেইবোৰ সেইবোৰৰ লোকচান কৰে। আৰু পানীত থকা মাছ কাছ এই সকলোবোৰ মানে মৃত্যুমুখত পৰিবলগীয়া হয় যেতিয়া পানী দূষিত হৈ যায়। আৰু লগতে এটা কথা।
যেতিয়া সেই পানী দূষিত হৈ যায় সেই পানীটো বৈ যাই পিনে যেতিয়া ধৰা তোমাৰ ডাঙৰ ডাঙৰ নদীত কৰিব ব্ৰহ্মপুত্ৰ হওঁক গংগা হওঁক। সেই গগা বা ব্ৰহ্মুত্ৰৰ পানীতো আমাৰ মানুহবোৰেও ব্যৱহাৰ কৰি আছে যাৰ জৰিয়তে মানে আমাৰ মানুহবোৰৰো যথেষ্ট খিনি মানে অসুবিধাৰ সৃষ্টি হয় নহয় নে।
হয় হয় তুমি ঠিকেই কৈছা সেইবিলাক পানী খালে আমাৰ বিভিন্ন ধৰণৰ বেমাৰে দেখা দিয়ে সেইবিলাক। ধৰি লোৱা এতিয়া আমি পানী বিলাক খালে আমি চাফ চিকুণ কৰি খাব লাগে কিবা এটা বস্তু আনি আমি ভালকে চাফ চিকুন কৰি খাব লাগে ধুই মেলি খাব লাগে কাৰণ ধৰি লও বিভিন্ন ধৰণৰ তাত বীজাণু লাগি থাকে সেইবিলাক আমি খাব নালাগে চাফ চিকুণ কৰি ভালদৰে খা খাব লাগে আমাৰ মানুহ বিলাকে এনেকুৱা যাতে পৰি হৈ পৰিছে বস্তুটো আনিছে। পতকত তাৰাতাৰি খাব লাগে পিছত নহ'লে বস্তু নাথাকিব সেনেকুৱা। চাছৰ মতে বস্তু তো আমি চাফ চিকুণ কৰি খালে আমাৰ ধৰি লওক বিভিন্ন ধৰণৰ তাৰ পৰা বিজাণু এইবিলাক কাই যাব কাৰণ আমাৰ মানুহে সেইটো নাভাবে। খাব লাগে পাইছো খাব লাগে সেনেকুৱা। আৰু ধৰি ল যা তুমি যেনেকে তুমি যেনেকে কলা। পানী বিলাক পানীতিয়া আমি যিটি পানী ব্যৱহাৰ কৰিব নালাগে আমি ভালদৰে তিনি বাৰ ধৰি লও আমাৰ ভালদৰে ব্যৱহাৰ ফিল্টাৰ কৰি কিনে আমি খাব লাগে। যৰে তৰে পানী কৰিলো পানীতটো আনিলা তুমি আনি কিনে খাই দিলা সেনেকুৱা নহয় নহয়। বিভিন্ন ধৰণৰ বীজাণু লাগি যায় পানীত থাকে বস্তুটো।
হয় হয়। একেবাৰে সঁচা কথা দে সঁচা কথা দেই, ঠিক কথা কৈছা তুমি। আৰু লগতে কি হয় চাবা- তোমাৰ আমাৰ মানুহবোৰে যেতিয়া ওলাই যাই যান-বাহন যান-বাহন লৈ যথেষ্টখিনি যান-বাহন হোৱাৰ ফলত আমাৰ ৰাস্তাই-ঘাটে ট্ৰেফ- ট্ৰেফিক হৈ যায় দিয়াচোন জাম হৈ যায়। আৰু সেই জাম হোৱাৰ ফলত যেতিয়া মানুহবোৰে তোমাৰ অ অতি মাত্ৰা পৰিমাণে ধৰা হৰ্ণ ব্যৱহাৰ কৰে বা হৰ্ণ মাৰি থাকে তে- তিয়া তোমাৰ আমাৰ শব্দ প্ৰদূষণো হয় আৰু লগতে মান চাবাচোন এ-এ বিয়া বা বিবাহবোৰত তোমাৰ বা কিছুমান তেনেধৰণৰ সামাজিক অনুষ্ঠানত মানুহবোৰে মানে যথেষ্ট- ট ডাঙৰ-ডাঙৰকে যথেষ্ট পৰিমানে, এ ডাঙৰ-ডাঙৰকে তোমাৰ স্পিকাৰ বজাব আও চাউন বক্স বজাব যাৰ ফলত মানে তোমাৰ কি হয় আমাৰ শব্দ শব্দ প্ৰদূষণ যথেষ্টখিনি হয়। তাৰ ফলত পৰা আমাৰ মানুহৰো শ্ৰৱণ শক্তিৰ ওপৰত প্ৰভাৱ পৰা দেখা যায়, আহ কাৰণ কি তিয়াবা ধৰা আমাৰ অ মানুহৰ মানুহে শুনা নাপায় বা তাৰ ফলত মানে আমাৰ মানুহৰো উ কাণ কেতিয়াবা বেয়া হৈ যায়, বা তাৰে লগত অকল মানুহ বুলি নহয় জীৱ-জন্তুৰো মানে ব- যথেষ্টখিনি মানে অশান্তিৰ সৃষ্টি হয়।
হয় হয় হয়, তুমি ঠিকেই কৈছা। এইবিলাক আমি ধৰি লোৱা আমি যোনবিলাক এ কিবা অনুষ্ঠানত চাউন বক বজায় লিমিটত থাকি বজাব লাগে অভাৰ লিমিটত দি বজাব নালাগে। কাৰণ ধৰিলোৱা তেওঁলোকৰ যোন বিলাক কাষত মানুহ আছে সেইবিলাকৰো ক্ষতি হয় আৰু যোনবিলাক ধৰি লোৱা এতিয়া পৰীক্ষা এটা আহিছে পৰীক্ষাটোত তুমি পঢ়িবা ধযৰা তোমাৰ কাষত এটা বিয়া বা অনুষ্ঠান চলি আছে সেইটোত তুমি যদি তেওঁলোকক ডাঙৰ-ডাঙৰকে বক্স বজাই পঢ়া তুমি ডিষ্টাৰ্ব কৰিছা তেখেতৰো ক্ষতি হল হয় তেওঁলোক তেখেতৰ ত' ক্ষতি হল তেওঁলোকৰ মা-দেউতাকে যিমান দিন অতদিনে তেওঁলকক ডাঙৰ দীঘল কৰি পঢ়াইছিল, সেইবিলাকো এনেই গেল মানে পানীত পেলোৱা যে হ'ল।
হয় হয় ঠিকেই, একেবাৰে সঁচা কথা দেই। আৰু মানে মই তাকে ভাবো যে যিহেতু আমি নিজে মানে মানুহবোৰে পদক্ষেপ লব লাগিব যাতে আমি আমাৰ পৰিৱেশটো প্ৰদূষণ মুুক্ত কৰি ৰাখিব পাৰো। বাৰু, আজি তোমাৰ লগত মানে বহুত ভাল লাগিল দে কথা-পাতি। ঠিক আছে বাৰু আজিলে সামৰিছোঁ।
দিয়া দিয়া মোৰো ভাল লাগিল তোমাৰ লগত। দিয়া, ধন্যবাদ।